হেল্ল' আহ কি কৰি আছা?
অ নকবা আজি পথাৰত আছো।
হয় নেকি পথাৰত কি কৰিছা পথাৰত?
মানে আজি ৰোৱা ৰুইছো।
হয় নি
মানুহ লৈছো অ মানুহ লগাইছো ছজনী মাইকী মানুহ লগাইছো।
হয় হয় আজিকালি আকৌ শুনিছো মেচিন দিও লগাই এতিয়া মেচিন দি লগোৱা নাই মানে।
মেচিন দি লগালে মই ভাল নোপাওঁ, লাইন লাইনকৈ লগাই কিন্তু পাতলা হয় আৰু ভাল নোপাওঁ এতিয়া গাঁৱলীয়া মানুহখিনিয়ে লগালে
অ ভাল পায় ত নিজে কৰাটো আৰু মিচিন দি কৰাটো বহুত ব্যষ্টম
হয় এতিয়া মানুহ লৈছো চাৰি জনী মই দি পাঁচ জনী আৰু মানজনো আছ। এ
হয়
সেনেকে ৰুইছো আৰু ৰুই পেলাই য়া বেছি ন
এতিয়া ইমান কেইটা মানুহ যে লগাইছা কেইবিঘা হল।
আজি দেৰ বিঘা মান হ'ল।
হয় হয় এতিয়া হেৰি কিবা পখানা দিছানে?
অ খানা মানে চিৰা আৰু দৈ।
হ
চিৰা দৈ দিছো, আৰু সিহঁতক ভীমকল আনি দিছো।
হয় হয় হয় অ এ এতিয়া গৰমত ভীমকল দিছা ধওঁ গ চিৰা দৈ দিছা ভালে কৰিছা দিয়া। ঠাণ্ডা বস্তু খাই ভাল পাব কাম কৰিব পাৰিব।
অ বাইদেউ সিহতক সুধিছো। ছো মই বোলো কি বনাম কি কৰিম বাইদেউহঁতে কৈছে যে চিয়া দৈ দিবা আৰু কল চল আনিবা সি বুলি কৈছে। বুলু ভালে হ'ল মোৰো খৰচটো কমিছে। কিয় মই বনোৱা সিজুৱাই পেলাই,
অ আহা বা
অ ইফালে মানুহ কেইজনীৰ লগত নাথাকিলেও নহয়। মানুহ গোজনীৰ লগতো থাকিব লাগে সিহঁতক আকৌ যতন দিব লাগে তামোল পান আনিছে
অ তামোল পাণ দিবই লাগিব আকৌ সেয়া খাই খাই সে কাম খিনি কৰিব তুমি যদি চকু পোৱা কৰা তোমা কামো চকু পোৱা কৰিব তুমি ভাল কৰিলে ইয়ই মানুহজনী ইমান ধুনীয়াকে খানা পিনা তামোলে চাহে চব যোগান ধৰিছে আমি কাম খিনি অকমান ভালকে কৰি দি থৈ যাম বেছিকে তেনেকে কয়ি দিব।
হয় এতিয়াও তামোল পাণ আনিছোঁ এশ টকা আমি এতিয়া গোটেই মানুহখিনি খাই বৈ লৈ কিমান আনন্দ আৰু এতিয়া ছোৱালীজনীক কৈছোঁ যে, উম
এশ টকা তামোল আনিছা যে কিমান দিছে?
এ তামোল এশ টকা আনিছো মানে পাণ দুগূছি আনিছো দছ টকাকে বিশ টকা লৈছে। বাকী খিনি তামোল আনিছো আনি লৈ পেলাই ইয়াতে কাটিছো দা কটাই ল লৈ আহিছোঁ ইয়াতে কাটি কুটি ইয়াতে খাইছো আৰু ছোৱালীজনী এতিয়া যে কৈছোঁ এতিয়া মানুহখিনি উঠিব নহয় চাৰিটা বাজিলে উঠিব সিহঁতক কৈছোঁ যে অ তেতিয়া অলপ চাহ দিওঁ
অ দিব লাগে কাম কৰা মানুহ এতিয়া আলহী আহিলে ঘৰত কিমান হাজাৰ টকা খৰচ হয় দুটা আলহী আহিলে, এয়া মানে কি খোৱা যদি পথাৰত কাম কৰা মানুহ বা ঘৰত কাম কৰা মানুহ খোৱালে সেইটো সেইটো বেয়া কথা নহয় ভাল কথা হে একো শুকাই নাযায় কিয় ইমান কষ্ট কৰি সেইখিনি খাবই দিয়কচোন আলহী আহিলেচোন আমাৰ হাজাৰ টকা খৰচ
হয় কি কিমান বহুত খৰচ হৈ যায় এতিয়া সিহঁতক কৈছোঁ মই বোলো এতিয়া কিহে দি চাহ দিম সিহঁত কৈছে যে দুপৰীয়াটো এনেকে খাইছো পেট টো ঠাণ্ডা পৰি আছে এটা কাম কৰা বিস্ ফুটুকা আনা তেতিয়া সেই ছোৱালীজনীক কৈছো এয়া হেৰি বজাৰৰ পৰা আনিছিলো হেৰি পিঠা এইবিলাক কিবা কিবি সবা সৰু সুৰা বস্তু আছে সে য়াকে বোলো তেলতে ভাজি পেলাই আনিবা চাহ
অ ময়ো কালি সেয়া মা ওচৰে স্কুল এখন খন বাইদেউহঁতে ক'লে, হৌৱা ছোৱালীকেইজনী বিদেশত থাকে আমাক একো এটা খোৱা নাই আমা হেৰি দিব লাগিব হে তেতিয়া কি কৰিলো আমা ওচ ওচৰ বজাৰ এখন আছে তাত বজাৰ কেইটামান মানে বহুত ডাঙৰ ডাঙৰ ধুনীয়াকে ডাঙৰ ডাঙৰ দিয়ে সে মানুহজনক কলো হে গজা আনিব দিলো আৰু ঘৰত হেৰি আছিলে, অ আ কি কয় মালভোগ কল আছিলে
হয়
এটা এটা দি দিলো চাহ ঘৰৰ পৰা বনাই নিলো। ঘৰ পৰা বনাই লৈ দিলো সিহঁতে গোটেইকেইটাই খাই বহুত ভাল পাইছে এতিয়া চাহ খিনি আদা দি কেনে বনাইছো আদা দিছোঁ তেজপাত দিছোঁ তাৰপিছত আকৌ এ লং লং নহয় লঙৰ লগতে এলাচী গুটি নে কি কয় যে সে সেয়া দি দিছোঁ। আকৌ উম আমুল পেকেট আনি তেতিয়া গাখীৰ চাহ বনাই দিছোঁ সিহঁতে বৰ ভাল পালে খাই দি সিহঁতে মানে এনেকে বোলে নাখায় সিহঁতে চাহ নিমখ নিদিয়ে সুদা অকমান হেই হেৰী দিয়ে কি কয় চাহপাতহে দিয়ে আমি বোলো নিমখ দিওঁ গাখীৰ চাহ হ'লেও নিমখ দিব নালাগে বোলে খালে বোলে বেমাৰ হয় বা লাল চাহতো নি নিমখ দিয়া চাহ খাব নালাগে কিন্তু আমি আকৌ নিমখ দিয়া চাহহে খাই ভাল পাওঁ নিমখ খিনি নিদিলে আমি মিঠা নাপ ওৱে এতিয়া সেইখিনি দিলেহে মিঠা মিঠা হয় তেতিয়া ভাল পাওঁ খাই সিহঁতে কৈছে আমা, এইবিলাক হেৰি হাৰ্ডৰ বেমাৰ হয় প্ৰেছাৰ হয় আকৌ বহুত ডাঙৰ বেমা হয়
হয়, হয়। চাহৰ লগত যদি নাই, নাই, নাই। ময়ো সে যেতি লাল চাহ বনাও তেতিয়া নিমখ দিও আৰু যেতি গাখীৰ চাহ ব নাও নিমখ চিমখ নিদিওঁ। নিমখ
মই মানে কি জানে? এই সোৱাদটো উঠিবৰ কাৰণে নহলে মিঠা-মিঠা নাপাও এতিয়া।
অ, অ। কিন্তু ভাল লাগে হলে। মানে কি জানে? গৰু গাখীৰ যদি হৈ যায় তেতিয়াহলে নিমখ দিব নেলাগে আৰু য আমোল চামোল হয় তেনেহলে অলপ নিমখ দিলেও কোনো কথা নাই। গৰু গাখীৰ যদি হৈ যায় ন গৰু পোৱালিটোৰ কাৰণে অকমান অসুবিধা
ফালে বোলে বেমাৰ হয়। সেইটো কাৰণে দিবই দিয়া নাই। এতিয়া ছোৱালী গাখীৰ খা কি খ অ চাহ খালে বোলে কিবা কেঞ্চাৰ নে কি হয়। তাৰপিছত হেৰি নিমখ দি লাল চাহ খালে বোলে প্ৰেছাৰটো উ প্ৰেছাৰ থকা মানুহৰ প্ৰেছাৰ বাঢ়ি যায়। সেইটো কাৰণে
মই মই ইমান খিনি নাজানো কিন্তু মই সেনেকে হেৰি কৰা নাই কিন্তু হ'লেও মই মানে এতিয়া গৰু গাই যে আমি খিয়াও মই মানে নিমখ চিমখ নিদিওঁ। মানে নিমখ দিলে যে গৰু পোৱালিটো গাত বহুত ছাল বাকলি যায়।
কিবা ছাল যায় নে কিবা বেমাৰ হয়।
হয়। হয়, হয়। সেইকাৰণে মই নিদিওঁ আমুল বনালে কিন্তু দিওঁ। নিমখ খিনি দিলে কিন্তু চাহ খিনি কিবা এটা সোৱাদ লাগে।
হম হু।
এতিয়া যে এতিয়া গৰু পোৱালিটো অসুবিধা হ'ব কাৰণে মানে চাহখিনি বনালেও মানে জুতি নোহোৱা তাকে খাই দিওঁ আৰু কি কৰিবা? উপায় নাই।
উম এতিয়া আমাৰ এতিয়া খাব নোৱাৰা নহয়। এতিয়া আমাৰ মাহঁতেও নাখায় ডায়েবেটিছ বেমাৰ আছে যে।
হয়, হয়।
সেইটো কাৰণে আ খাব নিদিয়ে।
ডায়েবেটিছ থাকিলেতো বহুত দিগদাৰ ন? বহুত বাচি খাব লাগে।
এতিয়া আমাৰ মাও আছে, দেউতাও আছে। মাক-বাপেক থাকিলে বোলে ল'ৰা ছোৱালী এনো যদি অকল মাকো থাকে তেতিয়া পঞ্চাছ পাৰ্চেন্ট ধৰি লওক সম্ভাৱনা থাকে। থাকে ল'ৰা ছোৱালী লৈ আৰু যদি বাপেকেও থাকে তেত তিয়া এশ পাৰ্চেণ্ট মানে ল'ৰা ছোৱালীলৈ উম হেৰি থাকে মান, অ সম্ভাৱনা থাকে। কে, সেইটো কাৰণে মানে এতিয়া মিঠাটো অকনমান কমাই দিছো আও।
হয়, হয়।
আকৌ হেৰি কৰে, এই আৰু আমাৰ উম পথাৰতে উ গছ এজোপা হয়। গছজোপা কি কয় জানো এনেকে আগতে আমি কঁপালত ফুটাও। সেইজোপা কি গছ কয় জানো সেই গছজোপা গুটি, হয় নেকি? অ সেয়া গছৰ গুটি আনি অ শুকাই লৈ সেয়া উ খাব লাগে বোলে। তেতিয়া বোলে হেয়া চুগাৰ বেমাৰটো নহয়। এতিয়া মাজে মাজে তাকে আনি খাই থাকো। নহ'লেও খাই থাকো।
অ হয়, হয়। সেইটো সেইটো বস্তু কিন্তু বহুত বেমাৰৰ কাৰণে ভাল। হেৰি ব হেৰি কি কয় মাইকী মানুহ কিছুমানৰ বগা চাপ যায় যে। সেইবিলাক বেমাৰৰ কাৰণে ভাল আৰু জন্তিছ অ মাইকী মানুহ ধৰ বেছি হয় মাইকী মানুহ অলপ বেছি হয় মত তা মানুহৰটো কম হয়। কিন্তু ধৰ সেই বেমাৰটোৰ জন্তিজ বেমাৰ হয় আৰু যে মানুহ হাঁফানি বেমাৰ যে থাক থাকে। কফ দে কফ বেমাৰটো সেইটো বেমাৰ এই দুটা বস্তু বহুত দৰকাৰী বস্তু।
হয় নেকি? অ মই আকৌ এটা কথাহে জানো এতিয়া পানীত যে খাই তেতিয়া সেইটো নাজানো মোৰ চাফানি বেমাৰ আছে নহয় পানী চানী লাগিব আৰু যদি পানী বেছি পানীয়ে যদি বেছিকে লাও তেতিয়াহলে কি হয় বুকোখনে মাত দিয়ে একদম ৰাতি শুবনাও ভাগুৱা ভাগুৱা লাগে ৰাতি শুলে মানে কি হয় বুকখনে মাত দি থাকে আৰু তুমি যদি পু তাকে ৰাস্তাত থাকা মোক ঘৰৰ পৰাই বুকৰ শব্দ শুনিবা সেনেকুৱা সেইটো কাৰণে কি ক মই মাজতে মানে ঠাই স্জ হৈছিল যে সেই টাইপত যোৱা হয় কাৰণে মোক পানী লাগিব নিদিয়ে কাপোৰ কানি ধোৱাই এই সপ্তাহৰ মূৰতহে এদিন গা ধুব লাগে আকৌ হেৰি মানুহ জনৰ কাপোৰ নিজে ধোই লয় ছোৱালী কাপোৰ নিজে দি লয় আকৌ কাহী বাতি মাজিলে ছোৱালীজনীয়ে কাঁহি বাতিৰ মাজে ধলপ পানী লোৱা কাম মই ইমান কৰিব নোৱাৰো আৰু যদি মোৰ কাপোৰ কানি ধুব লগা থাকে তেতিয়াহ'লে মানু জনে কাপোৰ দিলে মই মানুহ ভাবদি এটা দিম ছোৱালীজনী গৈ আৰু এৰা দিও কাপোৰ ধুব সেনেকে কাপোৰ কি হয় যদি পানী লাও পানী দি ধ হাহ ওলাই আকৌ চকু দি একদম নেদেখা নিচিনা হৈ যাওঁ গা কিবা নিচিনা ক আনে তাৰপিছত ন ঠাণ্ডা লাগি একদম ম জ্বৰ উঠি আহে সেইটো কাৰণে পানী চানী ল আমি একোৱে ন বহুত ডাঙৰ বেমাৰ হ প দয়া ত এতিয়া আমাৰ মাইকী মানুহ বিলাকৰ এ পানী ললা কামেই বেছি হয় নোনো এতিয়া পানী পানী নললেই নহয় পানী নালাগিলেই ন বহুত ডাঙৰ কামছিল অ মাইকী মানুহৰ যদি পানী নালা পানী লা পানী লাগিব নোৱাৰা অম হয়
মাইকী মানুহ এতিয়া বাচন পত্ৰ ধুব লাগে ছোৱালী কেইজনী স্কুলত যায় মানুহ জানো যায়গে কিমান অসুবিধা হয়
বহুত অসুবিধা হয় উপ উপায় নাই আৰুতো এতিয়া ছোৱালী ডাঙৰ হল কাৰনেহে ল'ৰা ছোৱালী কেইটা ডাঙৰ হ'ল বুলিহে এতিয়া ধৰি লও অলপ বাচিছো নহলে যদি এতিয়া ল'ৰা ছোৱালী কেইটা সৰু হয় মানে দেখিলেও
হয় আপুনি ব্যৱহাৰ কৰি থাকিব যে আপুনি এতি কিমান কষ্ট নি গম পাইছে ন আৰু বেলেগক কাম বন কৰিব দিবও নোৱাৰো ইমান ভালো নালাগে ন ছোৱালীকেই
হয় হয় হ'ব দিয়া এতিয়া লগতে ৰাখিছো